হেল্ল'। অঁ, শুনা -শুনা -শুনা পাইছা নাই?
অঁ, পাইছো অঁ, পা- পাইছো অঁ। কি কৰি আছা?
এই মই তোমাৰ সেই এনেই ৰাস্তাৰ ফালে অকণমান ওলাই আহিছিলোঁ। তুমি কি কৰিছা?
এয়া -
অঁ- অঁ -অঁ, বাকী ভাত -পানী খালা? ভাত বাকী ভাত- পানী খাল হেল্ল'। হে মই তোমাৰ এই ৰাস্তাৰ ফালে অকমান ওলাই আহিছিলোঁ। তুমি মোৰ মাতটো শুন ভালকৈ শুনা পাইছা নাই বাৰু? হেল্ল'। এদিনো মোক কোৱাই নাই। হেল্ল'।
অঁ।
এই তোমাৰ মাতটো মানে ভালকৈ শুনিব পৰা নাই, শুনিব পৰা নাই মাতটো ফাটি ফাটি আহিছে। তোমাৰ কিবা নেটৱৰ্কৰ প্ৰব্লেম হ'ব চাগে দেই। মানে নেটৱৰ্কটো বহুত ফাটি ফাটি আহিছে মাতটো অঁ। অঁ খবৰ ভালেই -ভালেই -ভালেই। ভালেই অঁ অঁ অঁ
পাই আছো পা ছো।
অঁ অ হেল্ল' হেল্ল' অঁ এতিয়া শুনিছা? হেল্ল'
অ পাইছো তোমাৰতো।
অ শুনিছো শুনিছো এতিয়া শুনিছো, অ অ বাক কি মাহঁতৰ ভালনে সকলোৰে?
অ বাকী কলেজ চলেজ গৈ আছা?
অ কলেজ গৈছো বাৰু দেই। অ অ অ অ আচ্ছা আচ্ছা অ শুনিছা নাই এতিয়া?
অ উ কলেজত গৈ আছা?
অ গৈ আছো গৈ আছো গৈ আছো। তাকে হেৰি নহয় তুমি ফোন ফোন কৰিলা ভালেই হ'ল বাৰু দেই তাক কে মানে মই তোমালে ফোন কৰিম বুলি ভাবিয়ে আছিলো। তাকে সেই মানে অ শুনা শুনা পাইছা নাই?
অ পাইছো অ।
অ মানে সেই তোমাৰ সৈতে মানে অকমান বিষয় এটা আলোচনা কৰিবলগীয়া আছিলে।
ন তাৰিখে মোৰ ময়ে মো গম পাইছো অ ৰবা। অ হেই এতিয়া কলেজলে কিহত যোৱা এতিয়া আগৰ দিনৰ টেম্পুতে যোৱা নে নে এতিয়া নতুন যি আমাৰ ইলেক ক্টিক টেম্পু ওলাইছে তাৰ তাত যোৱা।
অ মই তোমাৰ সেই কলেজলে মানে সেই কেতিয়াবা টেম্পুটো যাওঁ। আকৌ তোমাৰ সেই ইলেক্ট্ৰিক তোমাৰ টমটম বিলাক আছে মানে ইলেক্ট্ৰিক ভেৰিকলবিলাক, মানে সেই তেনেকুৱা টমটম বিলাক আছে তোমাৰ সেই সেইবিলাকতো যাওঁ দেই তোমাৰ। ইলেক্ট্ৰিক সেইখনত আকৌ, গৈ ভাল লাগে আকৌ দেই মানে তোমাৰ স্পীডো যায় আকৌ তোমাৰ হেৰি, অঁ আকৌ তাত ইমান থেকেচা চেকেচাও ইমান নেখায়। এই ভাল লাগে সেইখনত গৈ, হয় হয় সেইটো হয় বাৰু দেই। উম তাকে তাকে তুমি কিহত যোৱা?
আৰু বা, ময়ো তেনেকুৱাতে প্ৰায় প্ৰায়ভাগ তেনেকুৱাতে যাব- চাওঁ আৰু যাওঁ। আৰু তেনেকুৱাত গ'লে মানে ভাল লাগে কিবা এটা আৰু তাত শব্দও মানে শব্দ প্ৰদূষনো নহয় ন। আৰু বায়ু প্ৰদূৰণো নহয় আৰু আৰু মানে তাত কি একদম পুৰা ধুনীয়া বতাহ পাই পাই যাব- কই কি ভাল লাগে।
হয় হয় হয় সেইটো হয় বাৰু।
এতিয়া আমাৰ যি অ এতিয়া আমি আচলতে আমি এতিয়া যি টাউনীয়া বা চহৰীয়া অঞ্চলত যি আমাৰ প্ৰদূষণৰ- যি উম আমি সৃষ্টি প্ৰদূষণৰ যি আমি সন্মুখীন হবলৈ হয়। সেইখিনি আচলতে এই ইলেক্ট্ৰিক যি আমাৰ উম যি আমাৰ গাড়ীসমূহ আহি আছে সেই- খিনি আমাৰ দূৰ কৰিব পাৰে হয় নে নহয়, তুমি কি ভাবা, এই ইলেকট্রিক- যি আমাৰ বাহন বাহনসমূহে সেইখিনিয়ে আমাৰ প্ৰদূষণ দূৰ কৰিব পাৰে নে নোৱাৰে বা সেইখিনিয়ে আমাৰ স সকলো মানুহকে সুস্থিৰ কৰি তুলিব পাৰে নে নোৱাৰে?
হয়, হয়। সেইটো নিশ্চয় পাৰিব, নিশ্চয় পাৰিব, কাৰণ অ', ইলেকট্রিক ভেহিকলখন এনেকুৱা এখন তোমাৰ যান-বাহন হয় য'ত তোমাৰ অ' একো প্ৰদূষণেই হোৱা দেখা নাযায় মানে, তোমাৰ প্ৰথম কথা তাত বায়ু প্ৰদূষণ নহয়। যিহেতু তাৰ পৰা একো ধোঁৱা, ধোঁৱা-চোৱা একো তোমাৰ বিষাক্ত গেছ নোলায়ে। সেইকাৰণে, তোমাৰ তাত বায়ু প্ৰদূষণ হোৱা দেখা নাযায়। আকৌ ছেকেণ্ড কথাত তুমি, তুমি চাবাহো তোমাৰ সেই পেট্ৰ'লত চলা যান-বাহন স যান-বাহনৰ পৰা তোমাৰ যিমান শব্দ উৎপন্ন হয় কিন্তু সেই তাৰ পৰিৱৰ্তে কিন্তু সেই ইলেক ট্ৰিক যান-বাহনসমূহত তেনেকে তেনেধৰণে ইমান শব্দ পয়ো মানে হেৰি নহয়।
হয়, হয়, হ শব্দপ্ৰহণ হোৱা দেখা পোৱা যায়, হয়, হয়, তুমি ঠিক তু অ', তুমি ঠিকে কৈছা, এতিয়া
অ'।
আমি ইণ্টাৰনেট থাকি বাহিৰা দেশত প্ৰদূষণ নাই, বাহিৰ দেশৰ ইমান চিটি সমূহ
হয়।
ইমান চাফা ইমান চিকুণ হৈ আছিল হেই হৈ আছে, সেইখিনি নহয় তাৰ আচলতে ইলে ট্ৰিক বাহন ব্যৱহাৰ কৰে কাৰণে তাত বেছি প্ৰদূষণ নহয়, তাত বেছি শব্দ প্ৰদূষণ নহয় আৰু তাৰ যি ৰাস্তা-বাট সেইসমূহ সকলোখনি ভাল হৈ থাকে, তাৰ মেইন কাৰণ হৈছে তাৰ ইলেক্ট্ৰিক বাহন আৰু ইলেক্ট্ৰিক যিখিনি গেজেট তাত বেছি পৰিমাণে ব্যৱহাৰ কৰা হয় নে নহয়? এতিয়া ধৰি লোৱা জাপান, আমেৰিকা আঁ তেনেকুৱা চাইনা থাইনা বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক উম ইলেক্ট্ৰিক জাহন ইলেক্ট্ৰিক গেজেট ব্যৱহাৰ কৰা হয়, যাৰ ফলনে কি তাত আ সকলো ফালৰ পৰাই উম
উম।
সকলো ফালৰ পৰাই আ মানে সুবিধা, সুবিধা, সুবিধা হোৱা দেখা পোৱা যায়। সুবিধা হোৱা দেখা পোৱা যায়, আৰু অ, তাত মানুহে কয় বহুত কম সময়তে বহুত ডেভেলপ হোৱা দেখা পোৱা গৈছে আৰু তাত ডেভেলপৰ যি স্পীড সেয়া বহুতো অ, দ্ৰুতগতিত দেখা পোৱা গৈছে, কি বেছি হয়। কাৰণ কিয়নো তাত আগৰ পৰাই আজিৰ পৰা হয়তো বহুতো আ পাঁচ ছবছৰ আগৰ পৰাই তাত ইলেক্ট্ৰিক যি আমাৰ হ যি আমাৰ বাহন যি যি আমাৰ গেজেট, সেই সকলোবোৰ তাত মানে নিয়োজিত কৰা হৈছে, তাত মানে এ হেই চিনাকি কৰি দিয়া হৈছে সেই তাৰ মানুহ, সেই দেশৰ মানুহৰ লগত কিন্তু বৰ্তমান সময়ত এতিয়া আমাৰ যি হয়তো আমাৰ আমিতো দেখা পাইছো যে, যোৱা বছৰ পৰা দেশখনত ইলেক্ট্ৰিক আমাৰ ঠাই ইলেক্ট্ৰিক আৰু বৰ্তমান সময়ত আমাৰ ইয়াত অ, হয়তো বাছ ডাঙৰ-ডাঙৰ গাড়ী সেইসমূহ ইলেক্ট্ৰিক হোৱা নাই, কিন্তু বাহ সেইখিনি অলৰেডি ইলেক্ট্ৰিক হৈ গ'ল, ইলেক্ট্ৰিক হৈ গ'ল। আমাৰ এতিয়া সৰু-সৰু গাড়ীসমূহেই ইলে কি হোৱা দেখা পোৱা গৈছে, ইলেক্ট্ৰিক স্কুটি ইলেট্ৰিক টম টম, সেইখিনিহে আমাৰ ইয়াত দেখা পোৱা গৈছে। আ যাৰ ফলত নেকি গ--গাড়ী আহিছে হয় সেয়া বহুত কম পৰিমাণে সেয়া হয়টো বহুতো কম মানুহে হে কিনিব পৰা হৈছে এতিয়া, কাৰণ সেইখিনি ইয়াত ইয়াত হয়তো দামটো অলপ মানে প্ৰাইচটো ইয়াত বহুত বেছি হ'ব পাৰে কাৰণ তাৰ যি আ সংখ্যা তাৰ ইয়াত কম বাবে তাৰ মানে দামটো ইয়াত বেছি হ'ব পাৰে। যাৰ ফলত নেকি আমাৰ সাধাৰণ মানুহে সেইখন গাড়ী কিনিব নোৱাৰে, সেইবাবে আ, বাহিৰা দেশৰো ইমান হেৰি আছে। এতিয়া আমি তুমি কি ভবা? যে আমি সকলোৱে এই আমাৰ যি পেট্ৰলিয়াম গাঢ়ী যি পেট্ৰলিয়াম অ, ডিজেল চলা গাঢ়ী সেইসমূহ বাদ দি আমি এই ইলেক্ট্ৰিক গাড়ীবোৰ ল'ব লাগে নে নালাগে?
আচলতে আমি সেই অ', যিসমূহ পেট্ৰলত চলা তোমাৰ গাড়ী, পেট্ৰল ডিজেলত চলা মানে তেলত চলা যিসমূহ গাড়ী, ইন্ধত চলা গাড়ী সমূহ
সেইসমূহ আচলতে আমি এতিয়া কমকৈ ব্যৱহাৰ কৰিব লাগে। কেলৈ কৈছোঁ, কাৰণ আমি যিমানে তোমাৰ অ', আমি যিমানে সেই তেলসমূহত চলা তোমাৰ গাড়ীসমূহ খনিজ তেলত চলা গাড়ীসমূহ আমি ব্যৱহাৰ কৰিম। তেতিয়া তোমাৰ সিমানে-সিমানেই কি হ'ব গম পাইছানে আমাৰ সেই প্ৰাকৃতিক সম্পদৰ যিটো ভঁৰাল, সেই ভঁৰালটো আচলতে কমি-কমি গৈ থাকিব। আমাৰ সম্পদবোৰ আমাৰ অ', প্ৰাকৃতিক সম্পদসমূহ কমি-কমি গৈ থাকিব গম পাইছা নাই।
হয়, হয়, হয়, হয়।
আমি আৰু এটা চাবা দেই তুমি ধৰি লোৱা, এক লিটাৰ তেল ভৰাইছা হয়নে? এখন যান বাহনত, এখন বাহনত যেনিবা তুমি এক লিটাৰ তেল ভৰাইছা এক লিটাৰ তেলে তোমাক কিমান মাইলেজ কিমান দিব তোমাৰ খুব বেছি-বেছি পঞ্চাছ কিলোমিটাৰ চলিব হয় নহয়নে? কিন্তু তাৰ পৰিৱৰ্তে যদি তুমি এখন ইলেক্ট্ৰিক যান বাহন চোৱা তেনেহ'লে, সেইবাৰ কিন্তু সেই তোমাৰ সেই যানবাহনখন‌ যদি ফু এবাৰ যদি চাৰ্ছ হয় ভালকৈ, তেনেহলে তোমাৰ অ', আৰামছে দুশ তিনিশ কিলোমিটাৰ চলি যাব। গম পাইছা? দুশ তিনি-তিনিশ কিলোমিটাৰ আৰাম চে গুচি যাব। আৰু কিন্তু, অ'। কিন্তু সেই তোমাৰ ইলেক্ট্ৰিক বাহনখন চাৰ্জ দিওঁ নাই কিন্তু ইমান বিলো নাহে তেনেকে। বিলু অ', বিলু খুব কম আহে। তোমাৰ হয়তো যদি তোমাৰ অ, মানে তোমাৰ পেট্ৰলত তোমাৰ এমাহত যদি তোমাৰ বিশ হাজাৰ টকা খৰচ হয়, তেনেহলে তোমাৰ সেই ইলেক্ট্ৰিকখনত খুব বেছি-বেছি পাঁচ হাজাৰ বা চাৰি হাজাৰ টকাহে খৰচ হ'ব। গতিকে সেইটো এ প্ৰথম অ', সেইটো এটা আমাৰ-আমাৰ কি কৰিব আমাৰ, প্ৰথম কথা আমাৰ খৰচটো হেৰি কৰিব কমাব, গম পাইছা? আৰু তোমাৰ সেই আমাৰ প্ৰাকৃতিক মানে যি সম্পদসমূহ, সেই সম্পদসমূহ মানে বেছি ব্যৱহাৰ হোৱাটো মানে ৰোধ কৰিব।
হয়, হয়। আৰু আমাৰ যি অ', সময় আজি এ ব্যৱহাৰ সেৱাও আমাৰ বহুত কম কৰাই দিব, হয়নে নহয়?
হয়, হয়, নিশ্চয়, নিশ্চয়।
আৰু পেট্ৰলৰ গঢ়িতকৈ ইলেক্ট্ৰিক গাঢ়িবুৰ বেছি স্পীডত যোৱাহে দেখা পোৱা যায়, হয় নে হয়?
হয় নিশ্চয়, নিশ্চয় আৰু-আৰু-আৰু এটা তাৰ কি লাভালাভ আছে গম পাইছনে তোমাৰ ধৰি লোৱা অ, যিসমূহ পেট্ৰলত চলা গাঢ়ীসমূহ, সেই গাঢ়ীসমূহৰ কি হয় তোমাৰ ল লিমিটাৰ টো মানে বহুত, বহুত বেছি তোমাৰ স্পীডতহে লিমি তাৰ আছে গম পাইছানে? ধৰি লোৱা তোমাৰ মানে তোমাৰ হান্দ্ৰেদ প্লাছ গুচি যাব মানে এনেকুৱা, মানে এনে নৰ্মেল খিনিয়ে হান্দ্ৰেদ প্লাছ গুচি যায় গম পাইছনে? তোমাৰ মানে লিমি লিমিটাৰটো বহুত দূৰত আছে মানে। কিন্তু তোমাৰ সেই ইলেক্ট্ৰিক বাহনখন তোমাৰ মানে এটা লি তাত ৰখি যাব পাৰে মানে, তোমাৰ ইমান বেছি স্পীড নাই গম পাইছা নাই? স্পীড আছে, কিন্তু তোমাৰ বেছি স্পীড যাবলে নিদিয়ে মানে। গতিকে তাৰ ফলত কি হৈছে তোমাৰ এক্সিডেণ্টসমূহো কমি গৈছে বহুত। মানে কম পৰিমানে অ' কম পৰিমণে হ'লেও ৰোধ পাইছে গম পাইছে নাই? আৰু আৰু তোমাৰ ইলেক্ট্ৰিক বাহন ব্যৱহাৰ কৰিলে কি হ'ব তোমাৰ প্ৰদূষণটোও ৰোধ পাব। গতিকে সেইফালৰ পৰা চাবলে গ'লে আমাৰ সেই ইলেক্ট্ৰিক যান-বাহন যান-বাহনসমূহে আমাৰ বহুত সুবিধা কৰিছে আৰু ভৱিষ্যতে কি হ'ব আমাৰ দেশ দেশখন উন্নত কৰিবলৈ সেই ইলেক্ট্ৰিক যান-বাহনসমূহে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
হয় হয় আৰু প্ৰদূষণ কমাৰ ক্ষেত্ৰত সেইখিনিয়ে বহুত অৰিহণা যোগাব হয়।
হয়, নিশ্চয় নিশ্চয়।
উম হয়, তুমি ঠিকেই ক'লা আৰু আৰু হয়তো তুমিও চেষ্টা কৰিবা তোমাৰ যি তোমাতকে ডাঙৰ বয়োজ্যেষ্ঠসকল আছে যি যিসমূহে এতিয়া গাড়ী কিনিম বুলি ভাবি আছে। সেইসকলক তুমি যাতে পৰামৰ্শ দিয়া ইলেক্ট্ৰিক গাড়ী কিনিবলে হয় নে নহয়?
হয় নিশ্চয় নিশ্চয়। গতিকে সেই ইলেক্ট্ৰিক গাড়ীয়ে কিনিব লাগে গম পাইছা নাই। কাৰণ সেইবিলাক তোমাৰ যদি ইন্ধনত চলা গাড়ীসমূহ কিনে। মানে তোমাৰ ধৰি লোৱা পেট্ৰল ডিজেলত চলা গাড়ীসমূহ যদি কিনে তেনেহ'লে তোমাৰ মানে অ' মানে চব ফালৰ পৰা লছ হয় গম পাইছেনে আৰু মানে কি হয় তোমাৰ আমাৰ যিটো প্ৰকৃতিৰ ভাৰসাম্য অৱস্থাটো তোমাৰ বেয়া কৰি তোলে। যিহেতু প্ৰদূষণটো বেছি হয়। গম পাইছা? গতিকে আমি সেই ইলেক্ট্ৰিক যান-বাহনে ব্যৱহাৰ কৰিব লাগে বেছিকৈ।
কৰিব লাগে, কৰিব লাগে।
হয়।
তেতিয়াহ'লে তুমিও অ' ইলেক্ট্ৰিক বাহনৰ ওপৰত বহুতে কথা জানা? আৰু কথা পাতি ভাল লাগিলে।
তাকে তাকে মোৰো ভাল লাগিলে বাৰু দেই। অ' বাৰু তেতিয়া ৰাখিছো আৰু দিয়া আজিলে।
উম বাই